শুনিছানে?
হয় হয় শুনিছো কি কৰি আছা?
মই এনেই আছো তুমি কি কৰিছা?
এ ময়ো এনেই অকনমান আহ যিহেতু গৰম দিছে ন অকনমান গছৰ তলতে পৰি আছো।
অঁ', এই ময়ো তেনেকেই আৰু।
উম।
ভাত খালানে অঁ', খালা তুমি?
মই খোৱা নাই ৰবা বাকী যিহেতু আৰু গ্ৰীষ্ম মকালৰ বন্ধ দিছে যোৱা নাই নেকি ফ ফুৰিবলৈ কৰ ক
আহিছোঁ মই মোৰ গাঁৱলৈ আহিছোঁ।
অ'। গাঁৱৰ পৰিৱেশটো যিহেতু ধুনীয়া বা ময়ো নিজে আৰু গাঁওঁতে থাকো আৰু।
হয় হয় খুবেই ধুনীয়া।
ময়ো হয় মই গলো আৰু কিন্তু গৈ আৰু ইমান ভাল নালাগিল আৰু। যাই কিনে মই আৰু য'লৈ গৈছিলো যোৱা সপ্তাহত গৈছিলো বাৰু আৰু সেই যোৱা ঠাইতে আৰু মই যোৱা আৰু চাৰিত তিনি বছৰ মান হ'ল নেকি তালৈ গৈছিলো আৰু মানে এবাৰ আৰু যেতিয়া তাত অ প্ৰথমবাৰ গৈছিলো তেতিয়া তাত যিটোৰো পৰিৱেশ আছিল। তাৰ মই বাৰু এক আমাৰ ওচৰৰে পাহাৰীয়া অঞ্চলৰ পিনে গৈছিলো আহ ভ্ৰমণ কৰিবলৈ। তাত আৰু যেতিয়া গৈছিলো যেতিয়া আৰু পাহাৰবোৰ আমি বগাব লাগে সেই বগী বগাই থাকোতে আৰু আমি বিভিন্ন ধৰণৰ আমি জন্তু বোৰ হওঁক বা আমি চৰাই চিৰিকটি আদি বিভিন্ন প্ৰজাতিক আমি দেখা পাওঁ বা আমাৰ চৰাইবোৰৰ যি আৰু গুণগুণনি আকাশত উৰি থাকিলে বা গছবোৰত পৰি থাকিলে। যি আৰু গুণ গুণনি সেইটো শুনিয়ে আমাৰ আৰু নিজৰে কিবা মনটো প্ৰফুল্ল যেন আৰু অনুভৱ হয়। অ', গতিকে প্ৰথমবাৰ যোৱাতে বাৰু মোৰ ভালে লাগিল বা তাৰ মনোৰম দৃশ্যবোৰ চাই বা উপভোগ কৰি মোৰ বহুতো আৰু ভাল লাগিল কিন্তু যোৱা সপ্তাহত মই এইবাৰ আৰু তালৈ গলো যিহেতু আৰু প্ৰথমবাৰ যোৱাতে ভাল লাগিছিল ভাবিলো এইবাৰ গৈয়ো ভাল লাগিব কিন্তু যেতিয়া আৰু তাত গ'লো তাত প্ৰথমবাৰৰ দৰে আহ তাত আৰু মই জীৱ জন্তু বোৰ আৰু দেখা নাপালো আৰু সেই প্ৰথমবাৰ যেনেক কৈ আৰু দেখিছিলো দেখিলেও কিছু এটা বা দুটা তেনেকুৱা ধৰণে দেখিলো। বা চৰাইৰ যিবিলাক আৰু চৰাইৰ প্ৰজাতি তাত দেখিছিলো। যোৱাতে এইবাৰ চৰাইৰ প্ৰজাতিবোৰ একেবাৰে আৰু মই আহ নোহোৱা হোৱা বুলিয়ে ভাবিছো কাৰণ আহ সেই চৰাইবোৰ মই তাত দেখাই নাপো নাপালো আৰু গতিকে কিয় বা এনে হ'ল বা আমাৰ মানুহ বিলাকৰ কাৰণে হ'ল নেকি না কিবা প্ৰাকৃতিক কাৰণতেই হ'ল তেনেকুৱা ধৰণৰ আৰু।
হয়, হয়, এতিয়া মানে কি হ'ল গছ গছনিবোৰ মানুহে কাটি কাটি নোহোৱাই কৰিলে যে মানে চৰাই চিৰিকটিবোৰ থাকিবলৈ জেগাই নোহোৱা হৈ
হয়, হয়, এতিয়া আমি আৰু হয় কোৱা।
এই মানুহবোৰে এনে এনে গছবোৰ কাটি থাকে কিন্তু এইটো নাভাবে যে আমি এডাল গছ কটাৰ বিনিময়ত তাৰ তাৰ বিনিময়ত আমি দহ দাল গছ বেছিকে ৰুব লাগে। মানে চবে নকৰে হয়নে? এইটো আমি সবেই সচেতন হ'ব লাগে যে গছ আমাৰ কাৰণে গছটো আমাক লাগিবই ন' গছ নহ'লে যে পাৰিম জানো নোৱাৰোঁ।
হয়।
তেনেকে গছ কাটাৰ ফলত আমি গছ ৰুব লাগে সদায় গছ মেহনত কৰিব লাগে যেনেক এতিয়া আমি বিশ্ব পৰিৱেশ গছ গছ পুলি ৰোপন কৰা হয়নে? ত' সেইটো। সেইটো বুলিয়ে নহয় যে আমি আমি যদি সদায়ো হেৰি কৰোঁ কিন্তু আমাৰ কেতিয়াও লছ নহয়।
হয়, হয়, হয়, এতিয়া আমি গছ গছনি হয় আমি যিমান পাৰো আমি ৰুব লাগে লগতে আমাৰ যিবিলাক আৰু বন্যপ্ৰাণী আমাৰ থাকে আমাৰ চৌপাশে হওক বা আমাৰ অৰণ্য ভাৰণ্য আদি সেইবোৰক আমি আৰু ভালদৰে সংৰক্ষ কৰি ৰখাটো আমাৰ বাবে অত্যন্ত জৰুৰী কাৰণ তেওঁলোকৰ পৰাই আমাৰ বহুতো সা সুবিধা হৈ আছে বা তেওঁলোকৰ পৰা আমি বহুতো ধৰণৰ আমি আৰু লাগতিয়াল আমাৰ মানৱ জীৱনত লগত জড়িত বস্তু বিলাক আমি আৰু পাওঁ গতিকে এতিয়া চোৱা আমাৰ মাজৰ পৰা আমাৰ যিটো আমাৰ জাতিৰ চিন বা আমাৰ অসমৰ গৌৰৱেই হৈছে আমাৰ আৰু আহ গৰ এই গড়টো আমাৰ বৰ্তমান সময়ত আৰু বহুতো পৰিমানে নোহোৱা হল বা বিলু পথত যাই আছে আমাৰ বৰ্তমান সময়ত গতিকে মই জনাত আৰু আমাৰ অসমতে আৰু বিশেষকৈ এখেঙীয়া গড় পোৱা যায় বুলি আৰু মই জানো গতিকে আমাৰ যিহেতু অসমৰ এক জাতীয় সম্পদ বুলি কলো মই লগতে আমাৰ নিজৰ জাতিৰ কাৰণে এক গৌৰৱৰ বিষয় যে আমাৰ এশেঙীয়া গড়টো গতিকে সেই এশেঙীয়া গড়টোৱে যদি আমা ইমান পৰিমানে আৰু আমাক অসমক চিনাকি কৰিলে গতিকে এই চিনিক চিনাকি কৰা জন্তু যদি আমাৰ মাজত নাথাকে তেতিয়া হলে আৰু আমাৰ কেনেকুৱা এক আৰু আ হ'ব আৰু বা আমি নিজে আৰু কেনেকৈ আৰু আমি বেলেগৰ আগত এনেকুৱা ধৰণৰ কথাবোৰ ক'ম। গতিকে এ তেনেকুৱা ধৰণে আমাৰ হাতীৰ যিটো আৰু দাঁত লগতে আমাৰ গড়ৰ যিটো খৰ্গ সেই উ তেনেকুৱা ধৰণৰ সুজলিবোৰ আৰু আমাৰ বাহিৰৰ বজাৰত আৰু অত্যাধিক দাম গতিকে আমাৰ যিবিলাক আৰু চোৰাংচোৱা বেপাৰী আচে বা আমাৰ চোৱা চৰাং চোৱা আমাৰ আহ বেপাৰীসকলে আৰু আহ সেই অভয়াৰণ্য অৰণ্য আদিত সোমাই তাত সেই জন্তু বোৰ আৰু হত্যা কৰি তাৰ সজুলিবোৰ লৈ যায় আৰু বাহিৰৰ বজাৰত সেইবোৰ দামত বেছি দিয়ে গতিকে তেনেকুৱা ধৰণৰ আমি কাম বোৰ পৰা আৰু বিৰত থাকিব লাগে বা আমি কাকো আৰু কৰিব দিব নালাগে বা আমাৰ চৰকাৰেও তেনেক অ' এনেকুৱা ধৰণৰ অ' যিবিলাক আৰু কৰি আছে বৰ্তমান আমাৰ চৰাংচোৱা বিভাগে তেনেকুৱা ধৰণৰ কাম বোৰ যাতে আৰু কৰিব নোৱাৰাকৈ ৰাখিব পাৰে তাৰ প্ৰতি আৰু গুৰুত্ব গুৰুত্ব দিয়াতটো আৰু অত্যয়ন্ত জৰুৰী আৰু, গতিকে তুমি কি কোৱা?
হয় সেইটো চৰকাৰে এ সেইটো হেৰি কৰিব লাগে যে আমাৰ এতিয়া চাব হা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ব গ'লে এশিঙীয়া গড়ৰ বিখ্যাত আছিলে হয়নে?
হয় হয়।
কিন্তু কিন্তু এতিয়া সেই গড়বোৰ লাহে লাহে নোহোৱাই হৈ গৈছে। খুবেই বেছি নোহোৱা গৈছে খুব বহুত মানে কম দেখা পোৱা যায়। অ' তেনেকে জীৱ জন্তু থাকিবলৈ জেগা নোহোৱা হৈ গৈছে চাগে।
হয় হয়।
হয়নে?
এতিয়া হয় হয় এতিয়া চাবা অ' আমাৰ আৰু যিবিলাক খাপৰ প্ৰজাতি আছিল আমাৰ সেই সাপৰ আমি সকলোৱে জানো যে আমাৰ সাপৰ যিটোপ বিষ বিষাক্ত সাপৰ, সেই বিষৰ দ্বাৰাই আৰু আমাৰ বিভিন্ন ঔষধ আদি আৰু প্ৰস্তুত কৰা বুলি আমি সকলোৱে জানো। গতিকে সেই যদি সাপ বৰে আমাৰ নাথাকে তেতিয়াহলে আমি আৰু দৈনন্দিন জীৱনত আমাৰ অ' অসুখ বিসুখ যিবিলাক হয় আমি আহ সেই অসুখ বিসুখৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আমি কেনেকুৱা ধৰণৰ আৰু অ' পৰিস্থিতিৰ সন্মুখীন হব লাগিব তুমি ভাবাচোন বা আমি ভাবিলে আৰু কেনেকুৱা লাগে আৰু যে আমাৰ আমাক আমাৰ মানুহৰ কাৰণে কৰি থকা বা আমাৰ ভাল কামবোৰৰ ফলত আ সেই যদি আমাৰ প্ৰ-প্ৰজাতি বোৰে যদি যদি আৰু নোহোৱা হৈ যায় তেনে তেনেহলে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মত আমাৰ কেনেকুৱা এক ভয়ংকৰ পৰিস্থিতিত আমি সন্মুখীন হব লাগিব আহ তুমি ভাবাচোন এবাৰ।
হয় হয়, তুমি ঠিকেই কৈছা।
হয়, অ' বাকী এনে কি বুলি কয় তুমি গাঁৱত আহি এনে অ' কেনেকুৱা ধৰণৰ এনে আৰু মনত দৃশ্যবোৰ উপভোগ কৰিলা?
এই দৃশ্যবোৰ এতিয়াতো পথাৰত ভূঁই ৰুই আছে হয়নে। সেই ভূঁইবোৰ মানে চাব পাৰিম চাবলৈ যাওঁ আবেলি টাইমতে হওক বা ৰাতিপুৱা টাইমত। ৰাতিপুৱা ৰাতিপুৱা গাঁৱৰ মানুহ বিলাকে ৰাতিপুৱা বহুত সোনকালে উঠে হয়ে পাঁচটা মান বজাত। যাতে উঠি পেলে পথাৰলৈ যাই তাৰ পিছ ছত ৰাতিপুৱাৰ প্ৰভাৱটো লয় তাৰপিছত সেইকাৰণে গাঁৱৰ মানুহবোৰ বোৰ ঠিকে থাকে হয়নে ত' এতিয়া চাহৰ চাহৰ অঞ্চলত চাব গ'লে মানুহবোৰে ৰাতি ৰাতি পোৱালে বহুত দেৰিলৈকে আঠটা নটালে শুৱে। কিন্তু সেইকাৰণে মানুহবোৰৰ ইমান এটা সেই নহয় মানে যিটো আমাৰ আহ মানে গাঁৱলীয়া মানে সেই প্ৰভাৱটো পাই ন মানুহে ত সেইটো পৰা মানুহে শক্তিও পায়। কিন্তু আজিকালি মানে কি হৈ গৈছে মানুহৰ মোবাইলটোয়েই হৈ গৈছে নহয় নে? এনিটাইম মানে মোবাইলে চাব এনে কাম নাথাকিলে মোবাইল চাব শুই থাকিব। কিন্তু তাৰ ফলত যদি আমি ওলাই যাওঁ বা এবাৰ খোজ কাঢ়ো পথাৰৰ ফালে যাওঁ খাওঁ আমি এনেকৈ যদি ভূই ৰৈ ভূই ৰোৱা বা তেনেকৈ আমি ৰুবও পাৰোঁ চাবও পাৰোঁ। তাতে গৈ পেলাই পথাৰত কিবা টেঙাৰ লগত লগ বন্ধুৰ লগত বহি পেলাই এনেকে কথা পাতো তেতিয়া আমাৰ মনবোৰো ভাল লাগে। শৰীৰবোৰো ভাল লাগে চলাচল হৈ থাকে হয়নে? কিন্তু আজিকালি কি হৈছে মানুহৰ এই মোবাইল টিভিও মানুহে টিভিও বেছিক লগতে এনিটাইম ব্যস্ত হৈ থাকে। তাৰ ফলত মানুহবোৰৰ আজিকালি চকুৰ ৰশ্মিও নোহোৱাৰি হৈ গৈছে। আগৰ দিনৰ মানুহেতো এ ইমান বুঢ়া বুঢ়া মানুহে তাত তাতঁ শাল বৈছিলে ন তেতিয়া-তেতিয়ালৈকে মানুহে চচমা পিন্ধাকৈ তাতঁ শাল বৈছিলে। কিন্তু এতিয়া ইমান সৰু সৰু সৰু ল'ৰা ছোৱালীও চচমা পিন্ধিবলগীয়া হয় হয়নে?
হয় হয় এতিয়া আৰু আমাৰ আহ মানুহবোৰো কিবা এ আৰু এলেহুৱা যেন অনুভৱ কৰে বা উম কামবোৰ কৰিবলৈ ইচ্ছা নকৰে। বা পথাৰৰ পিনে ওলাই নগৈ তুমি কোৱাৰ দৰে বা আমাৰ যি এইবিলাক আৰু আমাৰ ধৰি লোৱাক ককা আইতাহঁতেতো আমাৰ বহুত এতিয়া আৰু কষ্ট কৰে বিশেষকৈ যিহেতু তেওঁলোকৰ আগৰ দিনৰে প্ৰভাৱ তেওঁলোকৰ গাত সোমাই আছে। গতিকে তেওঁলোকৰ দৰে আমাৰ ধৰি লোৱা আমাৰ ল'ৰা ছোৱালী কিন্তু তেওঁলোকৰ দৰে তেনেকৈ পৰিশ্ৰম কৰিব নিবিচাৰে বৰ্তমান সময়ত আমি যদিও কবলৈ যাওঁ। গতিকে আমি তেনেকুৱা ধৰণৰ কামবোৰৰ পৰা আমি বিৰত নাথাকি আমি আগবাঢ়িয়ে যাব লাগে বা আমাৰ যি সেই কামবোৰ কৰাৰ লগতে আমাৰ যিটো আৰু এক আনন্দ অনুভৱ কৰিব পাৰি সেই পথাৰৰ কামবোৰৰ লগতে আমাৰ গাঁওলীয়া প্ৰভাৱত হৈ থকা আমাৰ কামবোৰ যেতিয়া আমি আৰু কৰিম বহুত আৰু আনন্দ পোৱা যায় আৰু বিশেষকৈ ক'বলৈ গ'লে গতিকে আমি এইবোৰৰ পৰা আৰু বিৰত থাকিব নালাগে আৰু।
হয়, হয়। ঠিক আছে, তোমাৰ লগত কথা পাতি ভাল লাগিলে। তোমাৰ পৰা নজনাও কিছুমান শিকিলো। আকৌ কেতিয়াবা আমি আলোচনা কৰিম এনেকৈ ঠিক আছে।
হয় বাৰু ঠিক আছে দিয়া ধন্যবাদ।